আজি, স্কুলৰ বিষয়ত কথা পাতোঁ দিয়া।
হয়, কোৱা?
হয়, তুমি আগতে স্কুল লাইফটো এনজয় কৰিছিলানে?
অ, মই ইস্কুল লাইফ বহুত এনজয় কৰিছিলো, তুমি কৰিছিলানে?
হয়, মইও স্কুল লাইফ বহুত এনজয় কৰিছিলোঁ। তুমি সদায় স্কুল গৈছিলা নে?
হয়, মই সদায় স্কুললৈ গৈছিলো, বৰ ভাল লাগে স্কুলত যায়। বহুত ধৰণৰ বস্তু শিকিব পাৰা যায় ন'? তুমি তুমি গৈছিলা নে সদায়?
হয়, ময়ো সদায় স্কুল গৈছিলো মানে সদায় স্কুল মানে স্কুলতো সদায় যাব লাগে। তেতিয়া ভালে হয়, ন‌ আগতেতো স্কুল সদায় গৈছিলো হয়। হয়, আৰু তোমাৰ মানে স্কুলত কি কি চাবজেক্ট আছিল?
স্কুলত মানে হিন্দী আছামিচ ইংলিছ চচিয়েল। ছচিয়েল আছিল সমাজ বিজ্ঞান আছিল মানে বহু বহুত ধৰণৰে চাবজেক্ট বোৰ আছিল আৰু তোমাৰ আছিল নে?
হয়, হয়, মোৰো সেইবোৰে আছিল। হয়, মোৰো মেথছ আছিল ইংলিছ আছিল হিন্দী আছিল। আৰু অসমীয়া আছিল আৰু ছচিয়েল চাইন্স আছিল চাইন্স আছিল।
অ', হয়, স্কুল লাইফত চেম চাব্জেক্ট হয়, ন
কি আছিল?
মোৰ ফেভৰেট চাবজেক্ট আচামিচ আছিলে, তোমাৰ?
আছামিছ আছিল আচ্ছা অ', মোৰ ফেভাৰেট চাব্জেক্ট হিন্দী আছিল।
অ', হয়, দিয়া।
আৰু তোমাৰ মানে স্কুলত ফেভৰেট টিচাৰ কোন আছিল?
মোৰ ফেভৰেট মেম আছিলে। অ', বহুত ভাল লাগিছিলে মেম অলপ বহুত ফ্ৰীলি আছিল মেমবোৰ। তোমাৰ?
হয়, মোৰো হিন্দীৰ টিচাৰ বহুত ভাল লাগিছিলে হিন্দী টিচাৰ এজন ছাৰ আছিল বহুত ভাল আছিল তেওঁ।
অ'।
ছিলে কিবা ডাউট হ'লেও মানে ভালকে বুজাইছিলে তেওঁ ছাৰে। বহুত ভাল আছিল আৰু তোমাৰ এইটো মেমে মানে ভালকে বুজাইছিলে নে?
হয়, মেম বৰ ভাল দৰে পঢ়াইছিলে অসমীয়া মানে অসমীয়া ছবি ইমান পঢ়াই ন'। বহুত মানে ভাল লাগি যায় আৰু বহুত গোটেইখিনি বুজি পোৱা যায়। আৰু বহুত ভাল লাগে আৰু পঢ়া মেম পঢ়াৰ সময়ত মানে গোটেই বুজি পোৱা যায় ভাল লাগে পঢ়াত মেমৰ। কোনো কথাবোৰ উৰিকিলা ভাল ফ্ৰীলি বুজাই আৰু ফ্ৰেণ্ডলিদৰে।
আচ্ছা। আৰু তোমাৰ মানে স্কুলত সেনেকুৱা মানে কিবা মানে ফ্ৰেণ্ড চাৰ্কোলটো বহুত আছিল নে? কম আছিল।
ফ্ৰেড চাৰ্কোল বেছি নাছিল পাঁচজন মান আছিল আৰু মানে বেষ্ট আৰু এনে ফ্ৰেণ্ড টো বহুত কেইটা হয়, ন' লেকিন বেছি ভাল লগা ফ্ৰেণ্ড মানে পাঁচজন মান আছিল আৰু। তোমাৰ?
হয়, মোৰো সেনেকুৱাই চাৰি পাঁচজনেই আছিল বেছি নাছিল আৰু ফ্ৰেণ্ড মানে স্কুলতো চবৰ লগতে ফ্ৰেণ্ড আছিলো টিফিন খাওঁতে চবৰ লগতে আছিলোঁ মিলিকিনে খাইছিলোঁ বহুত ভাল লাগিছে, স্কুল টাইম এতিয়াও মানে মনত পৰে ন'।
হয়, স্কুল টাইমতটো বহুত মানে বহুত বহুত ভাল লগা লাইফতটো আৰু সেইটো লাইফতটো আৰু নাপায় যে দে। তাৰ মানে চবলৈ ফ্ৰেণ্ড হৈ থাকে আৰু বহুত ভাল লাগে আৰু ফ্ৰেণ্ডলি।
তাতে এটা কোন ভাল ফ্ৰেণ্ড বুলিও ক'ব নোৱাৰি, তাতে চব ভালে হয়।
হয়, সেনেকুৱাই আছিল মানে বহুত মানে ফ্ৰেণ্ড মানে চাৰিজন যোনো আছিল মানে ফ্ৰেণ্ড মোৰ বহুত ভাল এতিয়াও মানে মোৰ লগত এতিয়াও আছে, এইবোৰ ফ্ৰেণ্ড মানে এতিয়াও পাহৰি যোৱা নাই আৰু মানে কথা পাতি থাকোঁ মানে এইটো লগ ধৰি থাকোঁ এইটো ফ্ৰেণ্ডবোৰ। আৰু তোমাৰ এনেকুৱা ফ্ৰেণ্ড আছে নে এতিয়াও লগ ধৰা?
হয়, মোৰো বহুত ফ্ৰেণ্ড মোৰো পাঁচজন মান ফ্ৰেণ্ড যি আছিলে ন' বহুত ভাল লগা। এতিয়াও আছে কণ্টেকত আমাৰ এতিয়াও কথা-চতা পতা হয়, আৰু। স্কুল লাইফৰ ফ্ৰেণ্ডবোৰতো গুচি নাযায়। মানে সৰু কালৰ পৰা লগ লগা আৰু পতেক গুচি নাযায় যেনেকে কলেজৰ পৰা মানে কলেজ লাইফটো হয় সিহঁতে ফ্ৰেণ্ডটো মানে নকৰি চকৰি কৰে। কিন্তু স্কুল লাইফৰ ফ্ৰেডবোৰ মানে মানে বহুত বছৰলৈকেও মানে মনত থাকে আৰু।
হয়। আৰু হয় তোমাৰ এনেকুৱা কিবা স্কুলত এনেকুৱা মেমৰি হৈছে নেকি যেতিয়া মানে তুমি কেতিয়াও পাহৰি নোযোৱা মানে এতিয়াও মনত আছে সেনেকুৱা কিবা হৈছে নেকি তোমাৰ লগত।
অ', বহুত বহুত বহুত বুৰা আছে এনে প্ৰগ্ৰাম পাৰিচপেট কৰা সেইখিনি মনত আছে মানে সেইখিনি মেমৰি বহুত ভাল ভাল লগা আমি প্ৰগ্ৰামত চান্স কৰিছিলোঁ টিচাৰছ চেলিব্ৰেট কৰা সময়ত সেইটো সময়ত ডান্স কৰাৰ সময়ত মানে বহুত ভাল লাগিছিলে আৰু টিচাৰ বোৰ বহুত ভাল পাইছিলে সেইটো এইগিলা মেমৰিবলাক বহুত ভাল ভাল আহ আছে আৰু তোমাৰ।
হয় মোৰো এনেকুৱা মেমৰি বোৰ বহুত আছে মই মানে বহুত কিবা -কিবি পাৰ্টিচেপিত কৰিছিলোঁ আগতে আ ভাল লাগিছিলে স্ক- স্কুলত কিবা প্ৰগ্ৰাম থাকিলে আৰু কিবা চেলা হ'লেও সটোত পাৰ্টিচিপেট কৰিছিলোঁ তুমি কৰিছিলা নে?
হয় মইও পাৰ্টিচিপেট কৰিছিলো মইও খেলা বেছি বা মোৰ ৰানিংটো বৰ ভাল লাগিছিলে। স্কুল লাইফৰ ৰানিং কৰা আমাৰ ফিল্ডত লৈ গৈছিলে তাতে গৈ বৰ ভাল লাগে আৰু ফিল্ডত ডান্স কৰা প্ৰথম মানে স্কুল জইন হোৱা আগতে মানে খেলাটো প্ৰথম কৰাই ন। সেইটো খেলা হোৱা সময়ত বহুত ভাল লাগে আৰু খেলি।
অ', আৰু মানে তুমি যেতিয়া খেলিছিলা তুমি মানে কিবা প্ৰাইজ চাইজ জিকিছিলা নে?
হয় প্ৰাইজটো যিকিলো চাৰ্টিফিকেট বোৰ দিছিলে আৰু। এনে বহুত মানে খেলতো মইতো বহুত ভাল পাওঁ আৰু স্কুল লাইফৰ খেলাটো বহুত মানে চবতে মানে পাইছিলো আৰু চব মানে বহুত মনোযোগেদি খেলিছিলো ন। বৰ ভাল লাগিছে খেলাবোৰ তোমাৰ।
হয় মোৰো বহুত ভাল লাগিছে স্কুল লাইফতো এইটোয়ে হয় যেতিয়া আমি সৰু থাকো বেছি আমি খেলাতে এইটোত মনোযোগ দিও হয়। হয় বে ছিকৈ খেলাত মনোযোগ দিওঁ আমি বেছি মানে সেইটোতে বেছি মানে এইটো কৰোঁ আৰু এইটোত জিকিলে আৰু ভাল লাগি যায় আৰু খেলিবলৈ মন যায় হয় এনেকুৱা হয়। আৰু তোমাৰ সেনেকুৱা কিবা মেমৰি আছে নেকি মানে তুমি কিবা স্কুলত কিবা মানে এনেকুৱা দুষ্ট কাম কৰিছা যি হেতু তুমি পাহৰি নোযোৱা মানে সেনেকুৱা?
হয় এনেকুৱা বহুত মানে এটা বস্তু বহুত ভাল আছে যেনেকুৱা ফেব্ৰুৱাৰী মাহত মানে আ চেভেন ডে পৰা ষ্টাৰট হয়, শ্লেপ ডে, কিক ডে সেইগিলা মানে বহুত পাৰ্টিচিপেট কৰা সময়ত বহুত ভাল লাগে আৰু সেইটো মানে যোন মানুহ নামাতা নামাতা মানুহ ত আমি মানে শ্লেপ কৰি দিয়া যায় আৰু সেইটো বহুত মানে বহুত মেমৰিজ আছে আৰু। তোমাৰ?
হয় মোৰো সেনেকুৱা মেমৰিজ বোৰ বহুত আছে মানে আগতে আমাৰ স্কুলত এটা আম গছ আ ছিল আমি তাৰে পৰা আম চাম চিঙি কিনে খাইছিলো মানে ফ্ৰেণ্ড বোৰ মিলি কিনা সেইটো মই মানে কৰিছিলো এতিয়াও মানে ভাবিলে মানে বহুত মানে
হয় স্কুল লাইফত মানে বহুত দুষ্টামি হয় আৰু মানে।
হয় এনেকুৱা হয় স্কুল লাইফত আৰু তোমাৰ স্কুলৰ মানে সেনেকুৱা কি মেমৰি আছে যোনটো মানে তুমি এতিয়াও মানে ভাবিলে আৰু তোমাক আকৌ মানে স্কুল লাইফত যোৱা এনেকুৱা মানে মন লাগে।
হয় মানে ফ্ৰেণ্ডৰ লগত যোৱা আহা মানে খেলা ধলা কৰা। আৰু বহুত যে যিখিনি পাৰ্টিচিপেটত মানে ইনভলভ হোৱা মানে এইগিলাক বহুত ধৰৰ মানে মন টো আছে আৰু মানে মেমৰিবোৰ যিহেতু আমি এতিয়া কৰিব নোৱাৰা হয়। তোমাৰ?
হয়, মোৰো এনেকুৱা বহুত কিবা কিবি আছে মানে এইটো ফ্ৰেণ্ডৰ লগত বেছিকেটো ফ্ৰেণ্ড। স্কুলৰ ফ্ৰেণ্ডবোৰ মানে এতিয়াও মনত পৰে।
হয়, স্কুলৰ ফ্ৰেণ্ডটো মানে। পাহৰা যোৱা নাযায় আৰু স্কুল ফ্ৰেণ্ডেটো ফ্ৰেণ্ডে হয় আৰু। মানে ফেমেলি হিচাপ হৈ যায় ন, এইটো যেনেকুৱা আমাৰ স্কুল লাইফৰ কি মানে সৰুৰ পৰাই লগ পোৱা, মানে বান্ধৱীসকল ন। মানে ভাই ভন্টি নিচিনা হৈ যায় আৰু।
হয়, আৰু তোমাৰ স্কুলত তুমি কি চাবজেক্ট ট বেছিকে মাৰ্কচ পাইছিলা?
মইতো আছামিছত বেছি মাৰ্ক, এনেটো হিন্দীত পাইছিলো কিন্তু মই আছামিছত ছাবজেক্ট বেছি গুৰুত্ব দি কেনে মানে পঢ়িছিলো ন, সেইটো মানে আছামিছত বেছি মানে মাৰ্কচটো পোৱা গৈছিলে আৰু।
আচ্ছা। আৰু তুমি কি চাবজেক্ট বেছি টাফ পাইছিলা?
টাফটো মই মেথচ, মেথচ চাবেক্টটো বহুত টাফ পাইছিলো। মানে বহুত মানে কৰিব লাগে মানে কৰিলে মানে ভাল পোৱা মানে পাৰি পাৰা যায় ন। এইটো বহুত ভাল লাগে কিন্তু নোৱাৰা সময়ত বহুত বেয়া লাগে আৰু মনতো যে মই কিয় পাৰা নাই বুলি কৈ কেনে। মেথচ বোৰ ইমান বস্তু মানে ইণ্টাৰেষ্টও লাগে। আৰু যে, নোৱাৰা সময়ত মানে বেয়াও লাগে আৰু সেইটো।
হয়।
হয়, তুমি তোমাৰ।
হয়, মোৰো এনেকুৱাই আছিল মোৰো মানে ফেভৰেট চাবজেক্ট আছিল মোৰ হিন্দী, মই হিন্দীত মানে বেছ চিকে মাৰ্কচ পাইছিলোঁ, আৰু মোৰো মেথছতে অলপ প্ৰব্লেম আছিল।
হয়, মেথছতোটো চবৰে অলপ প্ৰব্লেম হয়ে দেচোন মানে অলপ মানে গুৰুত্ব দি কৰা সময়, মানে মেথছটো মানে এনেকুৱা হয় মানে পতকে হৈ নাযায় আৰু, আৰু হ'লে আৰু বহুত ভাল লাগে আৰু সেইটো সময়ত।
হয়, এনেকুৱাও হয়, আৰু মেথছৰ টিচাৰো ভাল হ'লে মানে ভালদৰে বুজালে ভাল হয়, কিন্তু কোনোবাই।
চ' টিচাৰবোৰ ভাল হ'ব লাগে মানে এনে যেনেকোৱাপা বুজালে সেইটো নহয় ন' ভালদৰে বুজালেহে মানে বুজি পোৱা যায় ন' ষ্টুডেন্টবোৰ।
হয়, এনেকুৱা হয়, আৰু তুমি মানে ইস্কুলত কিবা ডান্স, চান্সত এই পাৰ্টিচিপেট কৰিছিলানে?
হয়, মই ইস্কুল লাইফত মানে যেতিয়াও যিকোনো প্ৰ-প্ৰগ্ৰাম হওঁক মই চবতে পাৰ্টিচিপেত কৰিছিলোঁ।
আচ্ছা আৰু কি? হয়, এতিয়াও মনত আছেনে তোমাৰ কিবা কিবি মানে কি মানে এনে ডান্স চানস কৰিছিলা গান গাইছিলা, সেইটো মনত পৰে ন' এতিয়াও?
হয়, এতিয়াও মনত পৰে এতিয়াও গাই থাকোঁ সময় পালে আৰু। মানে ডান্স বোৰ কৰি থাকোঁ, ইস্কুল লাইফত মানে ফটোবোৰ চাই থাকোঁ। কেনেধৰনে ফটো তুলিছিলোঁ আৰু কেনেকুৱা ডান্স কৰিছিলোঁ। মেমৰিবোৰ বৰ ভাল লাগিছিলে আৰু। টিচাৰবোৰ বৰ ভাল লাগিছে, টিচাৰবোৰক।
হয়, আৰু ইস্কুলত তুমি এনে কিবা এনেকুৱা হৈছে নেকি? তোমাক মানে কোনোবা ছাৰ, মেম মানে বেয়া লাগিছিল সেনেকুৱা?
অ', অ', সেনেকুৱা টিচাৰ আছিলে মানে যোনটো সময়ত মানে আমি যোনটো বুজি নো পোৱা যায় ন' সেইটো সময়ত টিচাৰবোৰ মানে বেয়া লগতে টিচাৰ নাই। কিন্তু অলপ খং মানে এনেও কৰব দেচোন মানে যেনেকুৱা আমি কি বস্তু বুজি নোপোৱা। মানে টিচাৰবোৰতো মানে ধমকি দিয়া যায় ন? কিন্তু এনে বেয়া লগা টিচাৰটো নাই আৰু এনেকুৱাকে। তোমাৰ?
হয়, মোৰো এনেকুৱা নাছিল আৰু মানে চব টিচাৰটো ভালে থাকে ন' কি
অ', চব টিচাৰটো ভালেই অলপতো খং কৰিবই দেচোন।
হয়, কোনোবা টিচাৰ এনেকুৱা থাকে অলপ বেছিকে খং দেখাই দিয়া মানে তেতিয়া আমি সৰু থাক থাকোঁতে আৰু অলপ বেয়া লাগিছিলে আৰু।
অ', সৰুতে আকৌ সৰু আছিলোঁ যি সেইটো কাৰণে অলপ মানে গালি দিলেও অলপ মাৰিলেও আৰু মানে বহুত বেয়া লাগি যায় সেইটো সময়ত।
উম
কিন্তু সেইবোৰ টিচাৰবোৰক এতিয়া মনত পৰে আৰু বহুত বেয়া লাগে।
হয়, আৰু তুমি ইস্কুল মানে ইস্কুল যেতিয়া ছুটী হৈছিল তুমি-তুমি চিধাকে ঘৰত তে আহিছিলানে মানে এনেই খেলা ধূলা কৰি আহিছিলা?
খেলা ধূলা কৰিছিলোঁ মানে ইস্কুলৰ পৰা মানে ঘৰৰ পৰা কৰ'বাত যাব নেদে ন' তে মানে এনে বে-বেছি যোৱা নাছিলোঁ মানে এবাৰ, দুবাৰ গৈছিলোঁ আৰু ফ্ৰেণ্ডৰ ঘৰত। তা সেইটো সময় মানে ইনজয় কৰিছিলোঁ আৰু ফ্ৰেণ্ডৰ ঘৰত গৈ কেনে।
আৰু এনে টিফিন টাইমত কি কৰিছিলা?
টিফিন টাইমত আমি মানে লাঞ্চ কৰা পাছত মানে খেলা ধূলা কৰা পাছত আৰু ত' ক্লাছত তে সোমাব লাগে ন ছাৰহঁতে মানে কয় ক্লাছত সোমোৱা বুলি কৈ এনে বাহিৰ ওলাব নেদে আমাক এনে ক্লাছৰ ভিতৰতে থাকিব দিছিলে।
অ', ঠিক আছে দিয়া থেংক ইউ।
অ'।